হেল্লো'।
হেল্ল অ,
অ ভাত খালা।
অ খালো দেই তুমি খালা।
অ খালো।
খবৰবিলাক চব ঠিকেই আৰু
উম ভালে আছে তোমাৰ।
ঠিকে দে, তাকে অলপ কথা পাতিব আছিলে বিজনেছৰ ওপৰত। কোৱা তোমাৰটয়ে কোৱা প্ৰথমতে তাৰ পৰা মই কম।
চাৰ্টৰ মানে চাৰ্ট জোতা চুজ চব মানে
আৰু ট্ৰিপট নেকি।
অহ অহ এনেকুৱাই।
অ কোৱা।
কোনটো কওঁ মানে কোনটো ব্ৰেণ্ডৰ ৰাখিম ভাবি আছো।
তুমি ব্ৰেইন বিলাক অহ তুমি এডিডাছ থব পাৰা। পমা থ হ'ব পাৰা জৰ্দানথ হ'ব পৰা নাইকী থ হব পাৰা এতিয়া মোৰ এতিয়া দোকান আছে তো মই মানে সেইবিলাকে আনোঠিত তেট কৰিয়াৰ আহে আমাৰ মাল
অ
অ তাকে তুমি এতিয়া কিমান দিন আকৌ বিজনেচ ষ্টাৰ্ট কৰা
বিজনেচ বেছি দিন হোৱা নাই দুসপ্তাহ হ'ল
দুসপ্তাহ হৈছে ন
অহ চেল ভালেই হৈছে অলপ মানে মানে চাৰ্টবিলাক ভালেই গৈ আছে কিন্তু পেণ্টবিলাক ইমান যোৱা নাই
অ তুমি কেনেকুৱা ধৰণৰ পেন আনা
পেন্টটো আনো বেগি আনো
বেগ তুমি এটা কাম কৰিবা কাৰ্গো আনিবা তাৰপাছত তোমাৰ টেক পেন আনিবা আৰু ৰাইডিং জেকেট আনি বা এতিয়া ৰাইডিং জেগ ৰাইডাৰ বিলাকে খব
ৰাইডিং জেকেট ন উম
দোকান দোকানৰ লোকেশ্যন তোমাৰ নিজৰ দোকান আছে নে অনলাইনত দিয়া
নাই নাই লোকেচন আছে দোকান পাৰ্টনাৰশ্বিপত খুলিছে দুজনে ইনষ্টাতো আছে আইডি আমাৰ আইডি খোলাই আছে তাত দিয়ে থাকোঁ
অ ছচিয়েল মিডিয়াত ন ঠিকে আছে বাৰু অ তাকে তাৰপিছত তোমাল লগোকৰ মাল বিলাকো পৰা নাই সেইবিলাক
এইবিলাক মই তেজপুৰৰ পৰা আনো
তাৰপিছ ভাল অৰ্ড দিয় নেকি
আহ
বালকৰ অৰ্ডাৰ দিয়াানে মানে বেছিকে অৰ্ডাৰ দিয়া নেকি কুৱণ্টিটিটো কিমানানক দিয়া এনে
অ এনেইতো এইটো পিছত সিহঁতৰ লগত কথা পাতিলো আৰু এতিয়া এতিয়ালালৈকে দিয়া নাই আৰু
অ এনেই এতিয়ালৈকে চল কিমান হ'ল তোমাল লগোকৰ দোকানত
চেলটো ভালেই গৈছে কিন্তু মোৰ লগত মানে এইটো অনলাইনত চেল নকৰো কোনো য ম জ দিলে এইটো ডেলিভাৰী কৰিব যায় আৰু
লাইন অনলনত এটা কাম কৰিব অনলনতেল কৰিব তে মানে বেছি গ্ৰ হ'ব
অ
তোমালোকৰ এটা পেজ বনাই ল'বা অফিচিয়েল
আহ
তাত তোমালোকে অনলাইন অনলাইন বুলি খলিবা সেইটো অনলাইন মা অনলাইন প্লেচ বুলি তাৰ অ মানে তোমালে অনলাই নত দি দিবা তোমালোকে আৰু টিচাৰ্ট আনিব পাৰা
অ
যোনবিলাক ভেজ টানিব পাৰে এতিয়া
উম
তোমালাকে এতিয়া কেনেকুৱা কালেকশ্যন
কালেকশ্যন ভালে আনিছো অনাত মানে
প্ৰাইচ বিলাক এফৰ্ডেবল প্ৰাইচত থোৱা নাই
প্ৰাইচটো মানে কা প্ৰাইচ অলপ বাঢ়ি যায় তাৰপিছত মানুহবিলাকে মানে কম লাগে ন অলপ দি দিওঁ আৰু কমতে
অ কিমান মানকে দিয়া প্ৰাইচটো
অ চাৰিশ পাঁচশ এনেকুৱা ফ'ৰ হাণ্ড্ৰেড
ফৰ হাড্ৰেড ফাইভ হাড্ৰেড ন তোমালোকে অ মাল বিলাক এনে আনা কিমান প্ৰাইজত। টি চাৰ্ট হওক পেণ্ট হওক
ব্ৰেণ্ডৰ তিনিশ এনেকুৱা তিনিশ থ্ৰি ফিফটি এনেকুৱাত আনো ফিফটি পাৰ্ছেন লাভ থাকে
ফিফটি পাৰ্চেন্ট লাভ থাকে ন তোমালোকে এটা কাম কৰিবা। প্ৰথম বিজনেছ ষ্টাৰ্ট কৰিছাতো। ফিফটি পাৰ্চেণ্ট প্ৰফিট খাবনে নেচাবা। তোমালোকে থাৰ্টি বা থাৰ্টি ফাইভ পাৰ্চেণ্ট প্ৰফিট খাবলৈ চাবা। যদি এতিয়া ধৰা তুমি যদি থ্ৰী হাণ্ড্ৰেডত পেনটো আনিছা। তেতিয়াহ'লে ফাইভ ফিফটিত চেল কৰা।
অহ।
এইফালে টু ফিফটি এটা প্ৰফিট থাকিলে ন'।
অহ।
জনে সেইটো টাইপ বিজনেছটো কৰা কিন্তু কাষ্টমাৰ ক'বা সেইটো যে তোমাৰ ছিক্স ফিফটি হয় বুলি কবা।
অহ।
লাষ্টত গৈ কমাই মেলি ফাইভ ফিফটি দি দিবা মানে তেতিয়া কাষ্টমাৰো ছেটিছফাই হৈ যাব। হাণ্ড্ৰেড ৰুপিছটা ডিছকাউণ্ট পাই তোমাৰ লগত লচ নহ'ব।
আহ। গম পাইছা? পাইছো।
সেনেকে কৰিবা মানে।
আৰু বাকী তুমি তোমাৰ বিজনেচটো কেনেকুৱা চলিছে?
মোৰতো বহুত পুৰণা ন চাৰি বছৰ মান হৈ গল এতিয়া। তোমাক মোৰ প্ৰথমতে ঘৰৰ পৰা চেল কৰিছিলো এতিয়া মোৰ নিজৰে দোকান আছে। মোৰ থ্ৰিতে মই থৃটেদ দোকান আছে মোৰ টি চাৰ্ট আনো পেন্ট আনো, ভেষ্ট আনো। সেইবিলাকে আনো কেপ আনো তাৰপিছত তোমাৰ এক্সেচাৰিজ আছে চেইন আছে।
উম।
বা ৰিং ব্ৰেচলেট সেইবিলাক আনো।
ব্ৰেচলেট বিলাক কেনেকা থাকে। ভালেই থাকে ন।
বহুত মজা আহে সেইবিলাক কালেকশ্যন তোমালোকে সেইবিলাকো দিব পাৰা। এক্সেচাৰিছ ডিমানটো বহুত বেছিকে কেপ আনিবা।
কেপ এতিয়া তো ৱাতচো ভাল ছলিছে ন
ঔ ওৱাছ ওম ভাল চলিছে কিন্তু ৱাটছত ইমান এটা প্ৰফিট নাই। কাৱণ চোৱা এতিয়া টি-চাৰ্ট টা মানুহে এক সপ্তাহ পিন্ধে আকৌ নতুন এটা কিনিব লে কিন্তু ওৱাছ হৈছে তোমাৰ এবাৰ ল'ব তিনি বজৰ চাৰি বছৰ পিন্ধিব।
অ
বনাই মেলি হলো হয় নাই।
উম
সেইটো তোমাৰ বিক্ৰী হব নহব কিন্তু যদি তুমি টি চাৰ্ট বা পেণ্টত যদি একেটা কাষ্টমাৰকে বিকা। জদি চেটি হৈ গল পেমেণ্ট মানে দিচকাউণ্ট চিচউন্ট পাই মেলি ভাল লাগিলে এটা। আকৌ তোমাৰ ওচলৈকে আহিব ন কিন্তু ৱাছটো ল'লে আকৌ তিন বছৰ চাৰি বছৰলৈকে চলি যায় ন,,
সটো বাৰু হয় মানে মানে, মই চুচ আনিছিলো চুচও ভালে গৈছে, কেম্প কেম্পাছৰ জুচ নাই। ঘৰ।
আহ, কেম্পাছন পৰা
কিন্তু মানে ফাৰ্ষ্ট কপি লাগে যে চব অলপ বেছি আৰু প্ৰাইচ পৰি যায় আহ।
জৰ্দানৰ আনিব পৰা জৰ্দানৰ বহুত ডিমাণ্ড বেছি তোমালোকে যদি শ্বুজ আনাই তেতিয়াহ'লে ৰাইডিং শ্বুজ আনিব পৰাা বেছি কুৱণ্টিটিত নহয়। উম বিশ জোৰ মান আনা আৰু ৰাইডিং জেকেট নাই, ৰাইডিং জেকেটৰ ডিমান বহুত। তোমাক যদি লাগে মোক কণ্টেক কৰিব পাৰা মই এটা ওৱান পিচত ফাইভ হুন্দ্ৰেদ কেই লম তুমি বিন্দাচ এইটো থ্ৰী থাউজেণ্ড ফাইভ থাউজেণ্ডত চেল কৰিব পাৰিব। এতিয়া মই চেল কৰি আছো মই তোমাক সঁচা এৰা কৰিছোঁ মই ফ'ৰ ফিফটিত আনো
আহ
মই তোমাৰ থ্ৰী থাউজেণ্ড ফাইভ হাড্ৰেড ফ'ৰ থাউজেণ্ড ফাইভ ফাইভ থাউজেণ্ড সেনেকুৱাত মান মই চেল কৰো
সেইটোতো প্ৰফিট লাগিবই ন আৰু তোমাৰো এতিয়া পূৰ্ণা হৈছে
বহুত প্ৰফিট পোৱা মানে ৰাইডিং জেকটত প্ৰফিট বহুত বেছি এপ্ৰিলেও পাই যাবা একযৰেও পাই যাবা
উম
তেতিনিয়া মোৰ পাই যাবা
অ
পাই যাবা মানে তোমাক কেনেকুৱা ধৰণৰ মানে ৰাইডিং জেকেট ল ৰাইডিং পেন্ট হক ৰাইং ৰাইডিং গ্লাভছ ৰাইডিং এক্সেছেৰিচ চব মানে আমাৰ দোকানত এভলেবল আছে মানে ৰাইডাৰ বিলাক আহে ন এইবিলাক ৰাইডাৰলৈ যায় আজিকালি জেন যিবিলাকৰ পচন্দ সেইটোৱে ন তাৰপা বে অ আমাৰ বহুত বছৰ কছে আহ তাৰাপা বেগ আনিব পৰা ডাঙৰ ডাঙৰ বেগ
অ
বেগ পেগ বিলাক তাৰপিছত চশমা নিব পৰা
উম
সেইবিলাক আনিব পৰা
মোবাইল চোবাইল দোকানততো ভালেইয় চাগে
অ তুমি মানে মোবাইল মোবাইল দোকান খুলিব বিচাৰ মোাইল দোকানত প্ৰফিট বহুত বেছি কিন্তু কেপিটেল ভাল ভাল কেপিটেল এটা লাগিব এতিয়া তোমাক যদি তুমি ভাল মোবাইল দোকানখন মানে মোবাইল ৰিপেয়ৰিঙৰ কৈছা নে মোবাইল উ বিকা কিনাৰ
দুটাই দুটাই
ৰিপেৰিং আওঁ কিনা বি তা ন তাত তোমাৰ নাই নায় তোমাৰাত থাৰটি ফইব ফৰ্টি লেস্ক মানলাগি যাব সেইটো খুলিবলৈ বহুত ডাঙৰ কেপিটেল লাগে মানে
আহঁ
সেইটো বদলি তুমি মবাইল ৰিপয়াৰং চব খুলিব পাৰা দুই তিনি লিছমাৰ দুই তিনি লাখ টকাত খোল খাই যাব এতিয়া তুমি খন ডিচপ্লে উম হলেও যদি লগাইাম ডিচপ্লে এখনৰ দাম হৈছে তোমাৰ লগোৱাকে ফাইভ হান্দ্ৰেদ ৰুপিচ লগাই মলি হেখন বিকে তোমাৰ ফিফটিন হাণ্ড্ৰেড ফৰ্টিন হাণ্ড্ৰেড
অঁ
প্ৰফিট বহুত বাচি যায় ন
উম ফাইদা লাগে ন আজিকালি
খুলিব বিচৰা যদি
খুলিব পাৰা অঁ
মোৰ মানে আমাৰ দাদাৰ আছে তো মই মানে গম সমনিয়া
কলেজ গৈছা
তাৰ পাছত কিবা সুধিবা যদি কৰো
কলেজ
হাঁ
কলেজ গৈ আছা
নাই নাই নাই মই কলেজত মানে এৰিলো মানে মোৰ বহুত বছৰ আগত
অঁ জব কৰা মানে ন এতিয়া
এজন নহয় মোৰ নিজৰ বিজনেছতে আৰু
মই বিজনেচ কৰি আছো এনেই হেল্ল'
এ কৰা কৰা সেইটোয়ে ঠিক আছে এতিয়া গম পাইছানে? চব নিজৰ যে ঠিক আছে
এতিয়া যেতিয়ালৈ প্ৰফিট হলে ভাল মানে মই অকলেতো কৰা নাই ন মোৰ লগতো আছে পাটনাৰ
মই তোমাক এতিয়া কৈছো অনলাইনত চেল কৰা অনলাইনৰ ডিমাণ্ড বেছি বহুত বেছি যদি তোমাক অনলাইন কাষ্টমাৰ লাগে মোক ক'বা আমাৰ এতিয়া দিল্লীত মুম্বাইত এইবিলাকত মানে আমাৰ কালেকশ্যন বিলাক যায় ঠিক আছে
অঁ
তোমাৰ এ এটাৰৰ তাত আমি উম ঠাণ্ডা দিনত নৱেম্বৰ মাহত আৰু অলপ অলপ ঠাণ্ডা কমে ন সেইটো টাইমত মানে এটা নৰ্মেল নাইকি জেকেট তাই বিকিছিলো ঠিক আছে অকল মানে নাইকি লগটো আছিলে ব্লেককালাৰ এইটো ব্লেক কালাৰ চিম্পুল একদম। ফিফটিন থাউজেণ্ড ৰূপিছত চেল কৰিছো। সেইটো চাইডে মানে ব্ৰেণ্ডৰ ভেলিউ বহুত বেছি।
নাই কৰা ন।
অ'।
এইটো মোক লিংকটো দি দিবা।
মই তোমাক লিংক-চিং চব পঠিয়াই দিম। তোমাক মই। তুমি
ইনষ্টাত ভিডি'অ বনাও।
অ' তোমালোকে যদি প্ৰমোচন মাৰিব দি দিয়া দুটামানক মাতি পিনে তেতিয়াতো আৰু ভাল হ'ব। মানে প্ৰমোচন মানে। টানে ন মানুহবিলাক।
অ।
অ। আৰু তোমালোকে, বহুত বস্তু আনিব পাৰা। বিকিবলগীয়া বহুত বস্তু। বিজনেজত।
অ। কোনটো বেষ্ট এইটো ক'লা বাৰু। ফাষ্টকপি যে, এনেকুৱা আনিব লাগিব।
ভেস্ত আনিলে চিম্পুল টাইপ ভেস্ত আনিবা। মানে ব্লু নানিবা, ৰেড ননিবা সেইবিলাক মানে ছে
অ, ব্লু ৰেড বা ব্ৰাউন। লাইট কালাৰ আজিকালি পিন্ধি ভাল পায়। চবে।
অ। ব্ৰাউন আনিব পাৰা, নাৰ্ডু গ্ৰে আনিব পাৰা।
অ।
ব্লেক আনিব পাৰা। হোৱাইট আনিব পুৰা এইবিলাক মানে চেল হৈ যায় পুৰা।
অ এইবিলাকেই আনিম।
অ তাকে। আৰু কিবা হেল্প লাগিলে মোক জনাবা।
অ।
ন হ'ব তেনে উম।